হেল্ল' অ', শুনা পাইছা? অ', শুনিছোঁ শুনিছোঁ।
কি কৰি আছিলা?
এয়া। উঠিলো সিহঁতক সুৱালো সোৱাই কৰি লৈ পেলাই ফোনবিলাক আছে কৰিবলৈ।
অ', তাকে। অ', তুমি অথনি কিবা এটা কৈ আছিলা, তোমালোকৰ খুৰাৰ বিষয়ে কিবা কথা।
অ', সে ফুতিহা। অ', এই মানে খুৰা ঢুকাইচিলে যে মোৰ।
অ', অ'।
তাৰপিছতে সেইদিনাখনতো আমাৰ ধৰা খৰি-চৰি দিয়াৰ পিছত অস্থি লৈ আহে ন'! ঘৰলৈ, এ যে ধৰা দহা, পিণ্ড এইবিলাক কাম কৰিব কাৰণে। ত' সেই চাৰিবাৰৰ মাজতে ৰাখে ধৰা, চাৰি সীমাৰ আৰু, চাৰিবাৰ নহয় চাৰিসীমাৰ মাজতে ক'ৰবাত ৰাখে, ক'ত ৰাখে নাজানো আৰু। তাৰ পিছতে মানে আমাক নকয় আৰু, ৰখাজনে ৰাখে আৰু, ক'ৰবাত হম, হম, হম। তেনে তাৰপিছতো ধৰা ঢকুৱা দিনাখনতো চব কাম হৈ যোৱাৰ পিছত। সোনকালে ধৰা খোৱা হয় আৰু। খোৱা মানে কি আৰু ধৰা বেলেগতো একো খোৱা একো পৰ্ব নাথাকে ন' সেই সেইখিনি সময়তো অলপ মাইণ্ডবিলাক বেলেগ হৈ থাকে, তাৰপিছত মানে আমাৰ গাঁও ঘৰত আছিলোঁ, উম, মানে ৰুম মানে অলপ এল চেপৰ মানে আমাৰ গাৱৰ ঘৰ বিলাকৰ, তাৰপিছত ৰুম তিনিটা মাজত মানে তিনিটা ৰুম সিপিনে এনেকৈ এল টাইপত হৈ থাকে আৰু। তাৰপিছত মাজতে সেই এ মাজৰ ৰুমটোত মানে মই মা খুড়ী, ভাইটি, ভণ্টি, ঢালাই। ঢেলাইত শুইছোঁ, সিপিনে এটা ৰুমত মোৰ আইতা আৰু এটা ৰুমত মোৰ দেউতা শুইছে, মাজত মানে লেম এটা জ্বলি আছে আৰু অ', তেওঁলোক দু দুজন সাহসী মানুহ অকলে শুইছে। অকলে শুইছে আৰু তেওঁলোকে। উম! ভয়-চয় নকৰেতো। মাজত-মাজত লেম এটা আছে আৰু আমাৰ ৰুমটোত লেম এটা জ্বলাই থোৱা আছে। কাৰণ গাঁৱতো আৰু সোনকালে কাৰেণ্ট যায় আগৰ দিনৰ পৰাই তেনেকুৱাই নিয়ম আৰু। তাৰ পিছত হ'ল আৰু অলপ টাইম গ'ল, শুলো, কৰিলোঁ। মানে টোপনিও নাহে আকৌ কথাবিলাকো পাতি থাকোঁ। তেনেকে থাকোতে-থাকোতে চবে মানে নি নিমাত হৈ আছো আৰু চবৰে টু টোপনিও গৈছে যদিও নাজানো, নাই যোৱা যদিও নাজানো আৰু ধৰা এই বাৰটা, এটা এনেকুৱা মানৰ ভিতৰত হ'ব মানে। তাৰপিছত তোমাৰ উম, মানে দুফালে দুখন দৰ্জা আছে ৰুমটোত মানে বাহিৰলৈ যাব পাৰা। ফাণ্টি আৰু এখন দৰ্জা দি মানে অকণ ফাঁক থাকে তো সেই ফাকটোৰে তোমাৰ এনেকুৱা পোহৰ এটা দেখিছোঁ মানে আৰু মানে মই নিজে দেখিছোঁ হাঁ পোহৰ এটা দেখিছোঁ আৰু দৰ্জাখন মানে ধমকে মাৰা নিচিনা শব্দ এটা হ'ল। তাৰপিছত মইও চিঞৰিছো চিঞৰি পেলাই বহিছোঁ মানে চ চকুপানী বৈ গৈছে কি নাজানো আৰু অদ্ভুত চিঞৰ এটা মই চিঞৰিছোঁ, ভণ্টিয়ে চিঞৰিছে, ভাইটিও মানে চিঞৰিছে যদিও নাজানো। চব বহিছোঁ, চবেই ছেম বস্তুটো দেখিছোঁ কিন্তু চব মানে নিজৰ-নিজৰ জেগাত। মানে।
উম! আহ, কি বগা বস্তু দেখিছা তাৰ মানে আৰু নহয় জানো?
এটা অদ্ভুত পোহৰ এটা মানে।
অ!
এ কিন্তু চবেই যদিও আমি ধৰা এন্ধাৰ লাইতে শুইছোঁ তলত চব মানে এক্সট্ৰাকে এক্সট্ৰা মানে কি আৰু ধৰা মাজত অলপতো গেপ থাকে আমাৰ চবৰে চবেই ধৰা নিমাত হৈ আছো, টোপনি গৈ আছো চবেই কন্টিনিউ চবে মানে যেতিয়া কৈছো কিহৰ কাৰণে দেউতাই আহি পেলাই সুধিছে কি হল তাহাঁতৰ তেনেকে মানে উঠি আহিছে, আইতাও উঠি আহিলে, কি হ'ল? তাৰপিছত আৰু আমিও ক'লোঁ মানে তেতিয়াহে মানে আমি চাই মানে চাইলেন মানে চিঞৰ বাখৰ পৰা বন্ধ হৈছে, চিঞৰ বাখৰটো। কি হ'ল বুলি কওঁতে তেতিয়া কৈছো যেনেকে পোহৰ এটা দেখিছো ভণ্টিও কৈছে মইও দেখি দেখিছো খুৰীয়ে কৈছিল নে নাই মনত নাই কিন্তু ভাইটও কৈছে হবলা তেনেকে। তাৰপিছত দেউতাই কৈছে এ নহয় যাহ মই পেচাপ কৰিব উঠিছিলোঁ। টৰ্চ মাৰিছিলোঁ সেইটো বুলি কৈ পেলাই মানে আমাক হেৰি কৰি থলে কিন্তু মানে সান্ত্বনা দিছে কিন্তু সেইটো মানে টৰ্চৰ পোহৰ নহয় মানে তেনেকুৱা লাগে মানে। এতিয়াও মানে সেইটো এটা মানে হেৰি হৈ থাকিলে সাঁথৰ টাইপ হৈ
কি হয় অঁ সাথৰ টাইপ হৈ থাকিলে অঁ হয় দি ন' এইবিলাক বস্তু ভয় লাগে কিন্তু।
শুনিও ভয় লাগে উম। তাৰপিছত সেই উম! তিনিদিনৰ পিছত মানে সেই পিছদিনাখন মানে, সেইদিনাখন মানে কোনো নাছিল মানে। কোনো মানে কি আৰু ধৰা, আমি কেইটাৰ বাহিৰে বেলেগ মানুহ ইনষ্টেণ্ট ধৰা বস্তুটো হৈ যায় ন তেনেকুৱা চব আহিলে অ! খৰি-চৰি দিয়াৰ পিছত চব নিজৰ-নিজৰ ঘৰত গুচি গ'ল, থাকাকে মানে এক্সট্ৰা মানুহ নাই মানে কোনো। তাৰপিছত নেক্সট ডে আকৌ আমি সেই- পেহী লৰাটোক মাতিছো, তই আহ আমাৰ লগত থাকিবি। তাৰ পিছত- সেই মানুহ এটা থাকিলে মানে অকণমান- গপচ লাগে ন।
এ অঁ, গপচ লাগি থাকে ঘৰটো, সেইটোয়ে কথা, উম। তাকেই, হয় দিয়া ন। আমাৰ উম, কাকা ঢুকাওতেও মানে হৰেক মানুহৰ হৰেক ৰকমৰ- কথা তাৰ মানে। ত' সেইটোয়েই আমাৰ ইনঞ্চিডেণ্ট আছে বাৰু, মানে কি- চবেইটো সেই পকাতে শুয়ে আৰু জানাই আৰু গোটেইসোপা ঢালাই পাৰি পেলাই সেনেকে অঁ। তেনেকেই শুৱা যায়। এ দেউতা বেলেগকে শুইছিলে বাৰু, সেইটোতো মুখাগ্নি দিয়া মানুহ।
উম, বেলেগ অহ, সেইটোয়েই আমাৰ মানে বেলেগ মানে- কি ঢালাইতেই সেই খুৰী আৰু ভাইটি, ভাইটিয়ে মুখাগ্নি কৰিছিলতো। খুৰী আৰু ভাইটি- মানে এটা পাৰ্টত শুইছে, এ মানে একে লগালকে লৈছোঁ আৰু বিচনাগিখন, কাৰণ ভয় লাগে নহয়। মাইকীমানুহ, সিহঁত দুটা মানে এক্সট্ৰাকে শুইছে, বাকী ভণ্টি, মা, মই এনেকেই শুইছোঁ আৰু।
উম। ত' সেইয়া আৰু আমাকো কৈ আছিল মানে এনেকে নাযাবি দেই বাহিৰত বা- গ'লেও একেলগ হৈ যাবি বা এনেকুৱা। এতিয়া সেইখিনি মানে- আমি ইমানো ফিল কৰা নাছিলো, কিন্তু মানে মাজে মাজে ভয় এটা থাকে আৰু ধৰা- কোনোবাই কিবা এটা কৈ দিয়া ন, এইফালে ইমান শব্দ শুনিছোঁ। এই ফালে কিবা এটা হৈছে, কিন্তু এটা ইনঞ্চিডেন্ট আছে মোৰ মনত আছে তাৰমানে হাঁ। সেইটো তাৰমানে আমাৰ কাকাৰ নহয়। উম, - আমি তাৰমানে আগতে, একেবাৰে আগত যেতিয়া নতুনকৈ গুৱাহাটী- ত যাওঁ তাৰমানে, তেতিয়া আমি ভাড়া ঘৰত আছিলোঁ।
উম।
অঁ, তেতিয়া আমি সৰু সৰু আৰু ধৰা ভাড়া ঘৰত আছোঁ। লোৱা আৰু মানে মই চাগে ক্লাছ এইট মানলৈকে আমি তাতেই আছিলোঁ। গতিকে ক্লাছ চিক্স, ছেভেন এনেকুৱা সময়তেই চাগে- হেৰি, আমাৰ মানে ঠিক পিছৰ ফালে অঁ- এজন মানে সেইখিনি মালিকৰ এৰিয়া। আচলতে আমাৰ যিজন মালিক আছিলে, সেই গোটেইখিনি তেওঁলোকৰ অঞ্চল হয়। কিন্তু মানে দুজন ভাই -ককাইৰ নিচিনা, উম বৰ্তাকৰ ভাই -ককাইৰ নিচিনা। ত' এজন মানে পিছপাৰৰ ফালে থাকে, এজন আগ- ফালে থাকে, এনেকুৱা নিচিনা আৰু তেওঁলোকৰো ভাড়াঘৰ আছে। এই আমাৰ মালিকৰো ধৰা ভাড়া আছে আৰু। এনেকুৱা। ত' সেই যিজন মানে উম, আহ ককায়েক- জন আছিল তাৰ মানে তেওঁ ঢুকালে। আহ- ঢুকাওঁতে মানে উম, কি হ'ল? যোন দিনাখন ধৰা ঢুকাইছে- ন, সেই দিনাখন ৰাতি তাৰ মানে আমি আমাৰ- আমাৰ যিটো ভাড়াঘৰ মানে আমাৰ যিটো ঘৰটো আছিলে, সেই ঘৰটো ঠিক পিছফালে তেওঁলোকৰ ঘৰটো। আহ, মানে সেইখিনি তেওঁলোকৰ অঞ্চল আৰু পিছফালে সেইখিনি, অঁ। ত' আমাৰ সেইখিনি সময়ত তাৰমানে অঁ কাম কৰা এগৰাকী ছোৱালীও আমাৰ লগত আছ- ছিলে।
উম।
তাইৰ নাম মিনতী। তাইৰ মানে অলপ বেছি সাহসী টাইপৰ ছোৱালী আৰু দেই। আমাৰ- তাৰমানে এনে এনেকুৱা হ'ল ৰাতি ৰাতিয়ে দিয়া কিমানটা মই পাহৰিলো সেইখিনি কথা। কিন্তু একেবাৰে ৰাতি তাৰমানে আৰু আহ কি হৈছিলে বা এনেকুৱা লাগিছিলে কোনোবাই মানে শিলগুটি মাৰিছে তুমি মানে শুনা পাবা যে শিলগুটিয়ে হয়।
অ'।
এ, শিলগুটি মাৰিছে তুমি শুনা পাবা আৰু মানে আমাৰ যিখন খিৰিকী আছে তেওঁলোকৰ পিছফালতটো পৰেতো খিৰিকীখনত মানে একদম নখেৰে যেন কোনোবা এই আ পুই দিলে কেনেকুৱা নিচিনা হয় ন' কিবা এটা চাউড এটা নহয় জানো অ'। একদম আকুৰি আকুৰি দিছে তাৰমানে। তাৰ পাছত আমাৰ কামকৰা ছোৱালীজনি ঐ কোন ঐ এনেকে এ লাঠি এডালে টুকুৰাই দিলে তাৰ পিছত শব্দ চব্দ নাই। আমি ভাবিছে মেকুৰী চেকুৰীও হ'ব পাৰে মানে প্ৰথমতে দেফাইনটলি মেকুৰী বুলি ভাবা নাই প্ৰথমতে আৰু এনেকুৱাই খাইছিলো অ, যে কি বা হ'ল কাৰণে সেইদিনাখননে ঢুকাইছে ন' গতিকে অলপ ভয় খাইছে।
সেই দোকান এটাখন অকমান তেনেকুৱা বুলি কয় মানে, মানে কয় আৰু যে আত্মাতটো দেহটো ত্যাগ কৰা সি বুজিয়ে নাপায় বুলি কয় মানে কি হৈছে আতনাত আহি থাকে মানে। কিমান দূৰ সঁচা সেইটো নাজানো বাৰু।
অ', অ', হয় সেনেকুৱা বুলি কয়। তাৰপিছত তথাপিও আৰু মনক সান্তনা দিবলৈ এটা থাকেতো ত, এনেকুৱা থ লাগিছিল যে কি যেনিবা মেকুৰীয়েক কৰিছে এনেকে ওপৰত দপিয়াই পেলাই চাগে এনেকে হেৰি কৰিছে। অ, যদিও সেইটো মেকুৰীয়ে কৰিব নোৱাৰে তাৰমানে সেইটো ভালকে জানো থ মানে। তথাপিও সেইটো এটা ভাবি থকা যায়, সান্ত্বনা আৰু। অ, পিছদিনাখন ৰাতিপুৱা গৈ পিছফালে গৈ চাওঁ একোৱেই তোমাৰ দাগ নাই। মানে আইনা এখনত যদি কোনোবা মেকুৰী এটাও যদি দাগ ইমান কেৰেক কে উঠিছে মানে নখৰ যিটো মানে দাগটো হয় ন'। সেইখিনিতো এটলিষ্ট কিবা এটাতো স্ক্ৰেছ এটা পৰি কৰিব লাগিছিলে একো স্ক্ৰেচ নাই। একো স্ক্ৰেচ নাই। শিলগুটি টি মাৰাৰ একো মানে চিনো নাই একোৱেই নাই তাৰমানে। যে মানে সেনেকুৱা বস্তু বিলাকৰ কি মানে তাৰ এক্সপ্লেনেশচন কি তাৰমানে?
অ, সেইটোৱে সেইটো এটা মানে সাঁথৰ টাইপ লাগে মানে কি হয় মানে? আৰু মানে তোমাৰ এই এ, এনেকয়ে এ কি কি যে হৈ থাকিব মানে তুমি একো আইডিয়াই কৰিব নোৱাৰা মানে সঁচা লাগে, মিছাও লাগে, মানে বিশ্বাস কৰিম যেনো লাগে, নকৰো যেনো লাগে।
নকৰো যেনো লাগে, হয় হয়। কিন্তু মানে সেইবিলাক বস্তু তুমি এতিয়া চোৱা তুমি নিজৰ কাণেৰে যদি শুনা যায় বা তোমালোক ধৰা দেখিচাই ন' সেইটোতো তোমাৰ নুই কৰিব নোৱাৰি ন' সেইটোতো নুই ন হয়, আ কিন্তু তাৰ আঞ্চাৰটো আমি বাৰু দেফিনেটলী পোৱা নাই। এ, কাৰণ যিহেতু একো চিন নাই জান নাই একো পোৱা নাই চেইম এটা বস্তু হৈছিলে আমাৰ সেই ঘৰতো হৈছিলে, এবাৰ তাৰমানে কি হৈছিলে মই আগতে ৰাতি ৰাতি পঢ়ি থাকো ন' পঢ়ি আছোঁ। আমাৰ দাদা মানে সেইফালে শুই আছে আৰু ধৰা ৰা বাকী হৈছেটো, আহ তাৰ পাছত আৰু এনেকুৱা হৈছে যে উম এনেকুৱা লাগিছে আমাৰ চাটখন মানে আমাৰ ঠিক ওপৰতেটো এনেকোৱা লাগিছে কোনোবা কুকুৰ জাতীয় বস্তু কুকুৰ নহয়
ঐ সে সেই তেনেকোৱা আঁচোৰা নিচিনা শব্দ হয় নেকি বাৰু তেনেকোৱা কিবা আঁচুৰি থকা নিচিনা আকুহি থকা নিচিনা বা পাথৰ এটাই যে পাথৰ এটাই যে ৰুকি আছে কিবা এটা তেনেকোৱা টাইপ শব্দ শুনা নেকি?
সেনেকোৱা আ সেনেকোৱা শুনো নুশুনা নহয়, কিন্তু একজেক্ট কি মই তোমক বুজাব নোৱাৰো সইটো কেনেকোৱা ধৰণৰ শব্দ তাৰমানে।
আমাৰ ইয়াতো ময়ো শুনো মানে আমাৰ চাদৰ ওপৰতো, কিন্তু এই মানে কেনেকোৱা দিনত শুনো জানানে আচলতে গৰমত ফেন চেন চলি থকাৰ কাৰণে চাগে ছাউণ্ডটো নুশুনো। কিন্তু ঠাণ্ডা দিনত যেতিয়া চাইলেণ্ট হৈ থাকে ন ফেন নলগাও তেতিয়া মানে এনেকোৱা লাগে ওপৰত কোনোবা কেইটামান দুপ দুপকে দৌৰিলে। তাৰপিছত যেন এই পাথৰ এটাই লৈ চাডখনত যেন কিবা লিখিছে খৰক খৰক অ' ৰুকি থাকে। সেই তেনেকোৱা নিচিনা শব্দবিলাক শুনো মানে। মই ময়ো শুনো এও শুনে তাৰপিছত আকৌ কিবা খুটুং খুটুংকে বজিব কেইটামান ধমক ধমক তাৰপিছত নাই আৰু চেণ্ডেল চোচোৰা শব্দ নিচিনা হয়, তাৰপৰা নাই নাই নাই আৰু।
মইতো ঘুঁঙুৰো যে পিন্ধে যে ঘুঁঙুৰো সেই ঘুঁঙুৰো বা শিকলি ঘুঁঙুৰো হব পাৰে শিকলি হব পাৰে, ঘুঁঙৰু একজেক্টলি নহয় শি লিয়ে বেছি ভাল হ'ব চাগে ৱৰ্ডটো, এনেকোৱা যেনিবা সু অ পায়ে'ল নহয় শিকলি মানে যেনিবা লো হাৰ জানা ডাঙৰ লোহাৰ যেনিবা, সেনেকোৱা কোনোবা যদি চো চোচৰাই চোচৰাই আনে কেনেকোৱা এটা শব্দ হব ন এই শব্দটো মই শুনা পাওঁ। মানে পাইছিলো আৰু, আৰু এই যিটো কুকুৰৰ ষ্টৰী হ'ল সেই টো মানে কুকুৰৰ জাতীয়, জাতীয় এই কাৰণে কৈছো কাৰণ কু কুৰে ইমান ফাৰ্ষ্ট দৌৰিব নোৱাৰে তাৰমানে সেইটো সম্ভৱ নহয় তাৰমানে ইমান ফাৰ্ষ্ট মানে যিটো ফাৰ্ষ্ট দৌৰিছে কমচেকম তোমাৰ ধৰা উম এক ছেকেণ্ডৰ ভিতৰত চাগে দুই তিনি পাক দি দিয়ে ইমান ফাৰ্ষ্ট সেই টো সম্ভৱ নহয় ন নৰ্মেল এ এটা কুকুৰৰ কাৰণে, কিন্তু সেই একেধৰণেৰে আৰু তাৰমানে কি হৈছিলে সেইদিনাখনে আমাৰ আবেলি সময়লৈকে তাৰমানে চাদৰ ওপৰত এ দেখা পাবা চাগে তুমি এ ওপৰত মন কৰিলে হেৰি অকমান উম খাজ কটা নিচিনাকে অলপ ঢাপ বহাইছিলে। পানীৰ কাৰণে অ সৰু সৰুকে ঢাপ বহাইছিলে, আৰম্ভণিত তেনেকোৱা ঢাপ বিলাক না ছিল তাৰমানে, সেইয়া বহাইছে চিমেণ্টৰ আছিলতো। বস্তুটো শুকোৱা নাছিলে তাৰমানে শুকোৱা নাছিলেতো আ এ ডেফিনেটলি কোনোবা যদি আঁকুৰে বা যায় এনেকোৱা যদি কিবা হয়, সেইবিলাকততো ডাগ পৰিব ন বা শুকোৱা নথকা বস্তু চিমেন্টৰ ধৰা জানাই আৰু ন অ আ আচোৰ চাচোৰ বা যিয়ে হওঁক নখ চখ যিয়ে হওঁক লাগিব। ওপৰত যদি তুমি গৈ দেখা একো নোপোৱা একোৱেই
হয়
আৰু অ' আৰম্ভণিত মই গৈ